উম কোৱা শুনি আছা মই মোৰ বিশ্ৰাম কৰি আছোঁ‌ তুমি
মই অ' তোমালোকৰ ফালে বতৰটো কৈ আছে। ফোনটো কাট খাই গ'ল। তোমাৰ লগত বতৰ বতৰ কেনেকুৱা মই নিজে ক থ আহছো। বতৰটো কেনেকুৱা তোমালোক সেইফালে
বতৰটো ভালেই দিয়া আজি ইমান এটা গৰমো নাই পিছে ভালে লাগিছে।
অ' অ' অ' অ' গৰম নাই ন এতিয়া ফালে
উম গৰম নাই।
আমাৰ ফালেও নাই অলপ অলপ এতিয়া বস্তুটো একপ দুপ বৰষুণ দি আছে মানে
আচ্ছা ডাৱৰীয়া কৰিছে।
ডাৱৰীয়া পৰিছে বতৰটো। ফুুৰিবলে যাবলে ভাল আৰু এইটো বতৰত
এতিয়া তোমালোকৰ পিনে বৰষুণ দিলেই বানপানী নহয় জানো।
এই নক'বা আৰু আমাৰ ওচৰত নহয় কিন্তু এইটো এইফালে হয়।
উ অ এই বানপানীতয়ে মানে এটা বহুত ডাঙৰ মানে জলন্ত সমস্যা হৈছে এতিয়া আৰু আজিকালি ন
বানপানী নে বানপানীৰ কথা নক'বা আৰু উম
উম হ
নকবা আৰু বানপানী‌ কথা
হ তাই তাকেহে দিয়া আৰু নকোৱাই ভাল হ'ব দিয়া।
বানপানী অলপমান এঘন্টা কি আধা ঘন্টা বৰষুণ দিলে একেবাৰে আঁঠু লৈ পানীছো
তাকেইতো তোমালোকে এখন নাও বনাই লবা নহ'লে।
আমাৰ এইখিনিত নহয় নহয়।
হ'লেও তুমি কৰবাত টো যাব লাগিব ন গুৱাহাটী। ত নাওখন লৈ যাব পাৰিম। বাও।
অ উবেৰ সেইটো চাৰ্ভিচটো কৰিলে ভাল আৰু।
অ ৰেপিড' হলেও উবেৰৰ বা ৰেপিড'ত দিলেই হ'ল আৰু ন। পাই যাবা, কৰবাত যাব কৰবাত যা কৰবাত যাব লাগিলে তুমি ই খনত ই কঙত যাব পাৰিবা। উম।
সেইটো চাইডে বৰষুণ বানপানী নহয়টো সেইফালে আকৌ। সেইফালে আকৌ বৰ নহয়, এইফালে। সেইটো কলা
আচ্ছা।
অ সেইফালে আকৌ বৰষুণ পানী চানী নহয় নহয়।
অ উমহঁ উমহ।
বানপানী হলে আৰু বহুত সমস্যা য়া হয় আৰু আমাৰ গোটেই অসমবাসীৰ। তোমালোকৰ ফালে নহয় নেকি বানপানী?
আমাৰ এইটো চাইডে ইমান এটা বানপানী নহয়, আমাৰ নদীতটো আছে নহয় তাতে যি বালিচৰতে পানী অলপ হয় আৰু বাকী এনেই নহয়।
অ তোমালোকৰ ওচৰত নদী আছে?
অ নদী আছে। আমাৰ ইয়াতে ব্ৰহ্মপুত্ৰ অ। অ ব্ৰহ্মপুত্ৰ নদীটো আমাৰ ওচৰতে হয়।
হয় নেকি?
উম একদম মানে আমি যে তিয়া বহুত গৰম পৰে নহয় আমি কেতিয়াবা ইভিনিং ওলাই যাওঁ। ফুৰিবৰ কাৰণে বতাহ খাবলৈ যাও, বহুত ধুনীয়া এটা সেউজীয়া পৰিৱেশ বহুত ভাল লাগে। ফ্ৰিজ মানে বায়ু এটা পোৱা যায় ন।
অ অ অ যিটো বায়ুটো পোৱা যায় খুব ভাল লাগে।
হয় হয় তুমি আহিবাচোন নহয়নে
যাম যাম যাম যাব লাগিব। তুমি ইমান কলা যে যাব লাগিব।
অ মই এবাৰে হৈছো আহিব
আগতে কৈছিলা যে সেইকাৰণে কলো আৰু
অ আহিবা আহিবা। উ আমাৰ শুৱালকুছিত আহি মানে চবেই ভাল পায় দিয়া।
উম হম তোমাৰ লোকৰ কিহৰ কাৰণে বিখ্যাতনো জাগাখিনি
আমাৰ তোমাৰ চবেই জানে পাট মুগাৰ বাবে বিখ্যাত। ফাৰগুচি
বিশেষকৈ মূগাৰ কাৰণে ন বিশেষকৈ কৈ
হ বিশেষকৈ মুগাৰ কাৰণে আৰু বিখ্যাত। তুমি আহিবা চাবলৈ আহিবা
কলে আ কাপোৰ ল'ব লাগিব নহয়।
ভাল পোৱা নে নাই পিছে তুমি এইবোৰ পিন্ধি। মুগাৰ পাটৰ কাপোৰ
মোৰ প্ৰিয় বহুত প্ৰিয় পাটৰ কাপোৰ
বেলেগ বেলেগ ফালে যোৱাচোন মানে ভইচটো আৰু তেনেকে আহি আছে
তুমি মোৰ ভইচটোৱে নোপোৱা নেকি? এতিয়াও পোৱা নাইনে।
অ এতিয়া পাইছো দিয়া।
এই বহুত কিবা কিবি হৈ যায়। চাগে তোমালোক লোকৰ নেটৱৰ্ প্ৰব্লেম চাগে।
অ মোৰ ইফ ইপিনেতো নেটৱৰ্কৰ ইছু নাই তোমালোকৰ ভালে চাগে সমস্যা অলপ নেটৱৰ্ক।
মাজতো সমস্যাটো হ'ব পাৰে দিয়াচোন।
অ হ'ব পাৰে।
অ কি কৈ আছিল সেই পোৱাল গৈছ অ শুৱালকুছি
শুৱালকুছি।
শুৱালকুছি আৰু খাবলে কি বিখ্যাত তাতে কিবা কিবা বিশেষকৈ খোৱা বস্তু পাই নেকি?
বিশেষকৈ খোৱা বস্তুতো আমাৰ তেনেকে ইয়াতে নাই তেনেকে খোৱা বস্তু। আমাৰ শুৱালকুছি অকল এটা বস্তুৰ বাবে বিখ্যাত সেইটো হৈছে পাট মুগাটো।
এইটো তোমাৰ
তোমাৰ তোমাৰ ঘৰৰ ঠাইটো কিহৰ বাবে বিখ্যাত?
গুৱাহাটীত থাকো ন গুৱাহাটীটো তোৰ নৰ্থ ইষ্টৰ গেটৱে হয়। এইটো কাৰণে বিখ্যাত আৰু মানুহৰ।
গুৱাহাটী তোমালোকৰ এইটো কি ঠাই আছিলে মালিগাঁও ন
নহয় নহয়। নহয়তো। উম মোৰ এই ভঙা ঘৰ।
উম। কঙাঘৰত ঘৰ নেকি আচ্ছা।
অ আহিবা আমাৰ ঘৰলে অহ্ তোমালোকৰ ফালে আৰু কি কাপোৰ পায় কুৰ্তা চিলাব পাৰি নে পাটৰ?
অ তোমাক যেনেকুৱা লাগে পাট মুগাৰ যি বিচৰা তুমি তাকে পাবা তুমি এভ্ৰিথিং
অ প্ৰত্যেক বস্তুতো পাম ন প্ৰত্যেক টো বস্তু পাম ন?
প্ৰত্যেকটো বস্তু পাবা তুমি প্ৰত্যেকটো যি বিচৰা তুমি মোৰ ঘৰতো আছে তুমি আহিব পৰা চাই যাব পাৰা মোৰ ঘৰতে আছে ন শিপিনি বোৰে কাপোৰ বৈ থাকে
হয় নেকি অ তুমি ফোন কৰো তে অলপ মাত পাইছিলো শাল বোৱাৰ মাত।
অ তাঁতশালৰ মাত পাইছিলা? অ এইটো পাবাই এতিয়া মোক ফোন কৰিলে শুৱালকুছিত যাকে ফোন কৰা তুমি পাবাই এইটো চাওন্ড।
অ অ আৰু কোনোবাই কোনোবাই কৈছিল আৰু ৰাতি তি বৰ ঠিক কি শব্দটো? পাই শো শোৱাতে শব্দটো পায়।
কোনে কৈছিলে তোমাৰ?
এ মেজনী কিবা নাম আছিলে মনত নাই কিবা কুমাৰী আছিলে।
আচ্ছা
হয় বাকী কি কয় ভালে আছা
উম মই ভালেই দিয়া তোমাৰ কোৱাচোন ভালে আছা‌?
মোৰো ভাল মোৰ ভাল আৰু পিছে উম পঢ়া শুনা কি কৰিছা?
পঢ়া শুনাটোে পঢ়া শুনা মই মানে ভালদৰে কৰিবই পৰা নাই ৰবা মনে নবহে যান নে
কি কলা‌‌?
মানে মোৰ মনটো ন বহুত মানে কি বুলি কয় এইটো মানে বহুত চঞ্চল হয়। এক এটা টাইমত মানে চব খৰি মাই
এনেকেতো নহব এটা এটা সময়ত এটাতে মনোযোগ দিব লাগিব। বুজি পাইছা ন মই কি কৈ আছো
পাইছো পাইছো মই মানে তোমাৰ কৰিছো পঢ়া শুনা নকৰা নহয় অলপ অলপ কৰি আছো
অ অ অ তুমি কি পঢ়ি আছা মানে
মানে কি পঢ়ি আছো মানে
মানে তুমি তুমিত গ্ৰেজুৱেচন পাছ কৰিলা তোমাৰ কিহত মেজৰ আছিলে?
মোৰ তোমাৰ ইংৰাজী বিষয়ত আছিলে অনৰছ
উ অ অ চুকাছোৱালী মানে ইংৰাজীত। তোমাৰ?
একদম নকবা আৰু তোমাৰ
মই নৰ্মেল কে পাছ কৰিছো।
নৰ্মেল কৈ মানে,
মেজৰ নাই
তুমিতো এলবাৰ্ট আইনষ্টাইনৰ নিচিনা মই তুমি এলবাৰ্ট আইনষ্টেক বুলিয়ে ভাবিছিলো।
এ নহয় মোৰ মেজৰ নোৱাকে পাছ কৰিছো কিবাকে বে মেজৰ নাই মোৰ টানি মুনী
অ আচ্ছা অ
মেজৰ থাকিলে ভাল মই নললো। হ আৰু কি ল'ম একোৱেই ভাল নালাগে গণিতটো আৰু ফিজিক্স কেমেষ্ট্ৰি কি ল'ম মেজৰ লোৱাই এনেই পাছ কৰিব পাছ কৰিব লাগে। পাছ কৰিলো আৰু।
হয় তোমাক ঘৰৰ পৰা ওলাই দিয়া নাই নেকি?
নাই। নাই নাই কৈছিলে ল'বলে বাত মই নললো। আৰু আৰু
বাকী মোৰ লবৰ মন আছিলে কিন্তু মই নললো।
বুজি পাইছা মোৰ লগৰ বোৰ আছিলে মোৰ মানে এডুকেচনল মেজৰ। টো ল'ব মন আছিলে কিন্তু মই নললো। মই মেজৰ নোহোৱাকে পাছ কৰিলো হয়।
মেজৰ নগল আচ্ছা।
নোহোৱাকে মেজৰ নোলোৱাকে পাছ কৰিব পাৰি নহয় জেনেৰেল কে সাধাৰণ কে। সেই সাধাৰণকে পাছ কৰিছো মই বুজি পাইছ
অ বুজি পাইছো বুজি পাইছো। আৰু কোৱা তুমি বাকী পঢ়া শুনা কৰিছা এতিয়া?
কি কলা?
এতিয়া পঢ়া শুনা কৰি আছানে নাই পিছে তুমি?
এতিয়া আৰু মানে কাম কৰ্ম অলপ বিচাৰি আছো।
কৰ্ম বিচাৰি আছা
হয় কৰ্ম কৰ্ম কৰ্মটো ধৰ্ম ন ত বিচাৰিব লাগিব কৰিব লাগিব।
অ কৰ্মই ধৰ্ম এতিয়া
কৰ্ম কৰা হয় হয় কৰ্ম কৰি কৰি মানে কি যে কৰিব গৈছো নহয় তোমাক কি কম আৰু।
কি কৰিছা তোমাৰ